অ', ধৰিত্ৰী।
অ', ভালনে আপোনাৰ?
আছোঁ, তোমালোকৰ?
আমাৰো ভালেই। মই বোলো, আপোনাৰ খবৰ এটা ল'বলৈ ফোন কৰিলোঁ।
অ', মোৰ অলপ কঁকালৰ বিষ হৈ আছে, ইমান বেছি নহয় বাৰু।
হয়-হয়। ঠিকে আছে, তেতিয়াহ'লে। আপুনি, এই মই আপোনাক আৰু এট কথা ক'বলেহে ফোন কৰিছিলোঁ এই আমাৰ ইয়াতে তুমি চাগৈ গম পোৱা নাই আমাৰ ইয়াতে এখন নতুন উদ্যান এখন খুলিছে চৰকাৰে মানে মানে নতুনকে বনাইছে এইবাৰ বিৰাতেই মানে গৈছিলো। গৈছিলো আমি বিৰাতেই ভাল লাগিলে হয় মানে তাতেই মানে কি কি আছে। তাতেই মানে কেনেকুৱা ধৰণৰ আছে মই তাকে কওঁ আপোনাৰ কাৰণেও মানে স্বাস্থ্যৰ কাৰণেও ভাল মানে এনেকুৱাকে মানে আপোনাৰ নদীৰ কাষতেই নদীখনো আপুনি উপভোগ, কৰিব পাৰে। মানে আপোনাৰ সূৰ্য্য অস্ত যোৱাও, চাব পাৰে! মানে আপুনি একদম অ' একদম ৰাতিপুৱা আহি আপুনি তাতে খোজোঁ কাঢ়িব পাৰে সেইবিলাক মানে, সুবিধা দিছে মানে চৰকাৰে বিশেষকে মানে বয়জে বয়স হোৱা মানে পুৰুষ-মহিলাক মানে খোজ কাঢ়িব কাৰণে প্ৰাতঃভ্ৰমণ যিটো কই আৰু তেওঁলোকক মানে কাৰণে, সুবিধা কৰি অনো মানে অনোযায়ী দিছে তাত মানে এই বয়োজেষ্ঠ, সকলৰ কাৰণে টিকটৰ ব্যৱস্থা নাই মানে তেওঁলোকে বিনা টিকটেই মানে যাব পাৰে সোমাব
অ' বহুত ভাল কথা দেই,
আৰু আপোনাৰ ইমান ধুনীয়াকে মানে গছ - চছবোৰ মানে হেৰিবোৰ মানে ৰাখিছে তেওঁলোকে, ধুনীয়াকে আপোনাৰ লাইন মানে, এটা এটা শাৰী শাৰীকে এটা হেৰিত ৰাখিছে আপুনি বঢ়িব পাৰা আপোনাৰ অলপ ধৰক ভাগৰো লাগিছে আপুনি অলপ বঢ়ি লওঁ বুলি কৈ! বঢ়াৰ বেঞ্চবোৰো মানে, ধুনীয়া মানে আ মানে আপোনাৰ আধুনিক যুগৰ নিচিনা মানে বনাইছে, সেইবোৰ! দেখিব বিৰাতেই মানে, ভাল লাগিছে আকৌ গছপুলিবোৰ ধুনীয়াকে আ হালি - জালিকে এনেকে লগাই দিছে দেখি বৰ ধুনীয়া লাগিছে আপোনাৰ মানে ভাল লাগে দেখি আপুনি আবেলিও যাব পাৰে, ৰাতিপুৱাও যাব পাৰে। আবেলিও মানে আপোনাৰ লাইটবোৰৰ সুবিধা কৰি লগ দিছে যে দেখিবলে আৰু ধুনীয়া হয়।
অ এদিন চাবলে যাম বাৰু দিয়া। মোৰ অ এনেও খোজ কঢ়িলে আমাৰ ভালেই খোজ কাঢ়িবলে।
অ আৰু এটা তাত কি আছে জানে নাই বিশেষত্ব? তাত আছে কি আপোনালোকে ধৰক ব্যায়াম চিয়াম কৰিব কাৰণে মানে ডেকা ল'ৰাবিলকেও ধৰক আৰু আপোনালোকেও ধৰক অলপ মানে হাতৰ এক্সেচাইজ বা ভৰিৰ এক্সেচাইজবোৰ কৰিবৰ কাৰণে মানে এ তেনেকুৱা সা-সজুঁলি উদ্যানখনৰ ভিতৰত ৰাখিছে।
আহ
আপুনি সেইবোৰ ব্যবহাৰ কৰিবও পাৰে মানে আপুনি বেলেগ বেলেগ ব্যাম কৰা আপোনাৰ হেৰি বিলাকত যাব নালাগে।
অ ফিজিঅ' থেৰাপি বিলাক নগলেও হয় উম
আপোনি ইয়াতে ঘৰতে কৰিব পাৰে আৰু অ মানে কি ঘৰৰ নিচিনাকে মানে আপুনি উদ্যানখনৰ ভিতৰত কৰিব পাৰে তাতে হেৰি দেখিবলৈও মানে ধুনীয়াকে সজাইছে ন! দিবলৈও ভাল। তাত কিন্তু আৰু এটা বস্তু দেই, আপুনি খোৱা বস্তু আপুনি উদ্যানখনৰ ভিতৰত নিব নোৱাৰে।
অহ।
তো মানে এ মানে অনুমতি দিয়া নাই। তেওঁলোকে এতিয়া মানে আপোনাৰ টিকটৰ ব্যৱস্থা নাই। আপোনাৰ ফ্রিলি, আপুনি যাব পাৰে। মানে আ বিৰাতে ভাল পাব তাতে গৈ, কিন্তু শুনিছো আৰু এতিয়া যে টিকটৰ ব্যৱস্থা কৰিছে মান
অ', এতিয়া।
কিন্তু হেৰি কাৰণে আপোনালোকে প্ৰবেশটো মানে হেৰি দিছে এনেই এৰি দিছে তেওঁলোকক, মানে বয়োজ্যেষ্ঠ মানুহৰ কাৰণে টিকট নোহোৱা কৈও যাব পাৰে বুলি দিছে। তাতে মানে সুধিছি, আপতাত তে মানে সুধিছিলো মই টিকটৰ ব্যবস্থা তেনেকুৱা কেনেকুৱা কি কৰিছে, কৈছে আপুনি এতিয়া এনে যাব পাৰে কিন্তু আমি হয়টো আৰু কেইদিন মানৰ পাছত টিকিটৰ ব্যবস্থা কৰিম কাৰণ বহুত মানুহ গৈ আছে তাত আৰু বিৰাট দীঘল। হেৰি উদ্যানখন বিৰাট দীঘল তে দীঘল হয়, তাতে আপুনি ব্যামো কৰিব পাৰিলে, আপুনি অলপ বহি আপোনাৰ কোনোবা লগৰী লগত। তাৰ অলপ সময় আপুনি মনৰ কথাও সোলাকে পাতিব পাৰিব। ভালো লাগিব মানে ধৰক নদীখনো আপুনি দেখি থাকিলে আপুনি আৰামত বহি থাকিলে আৰু আপোনাৰ খোজ কঢ়াও হল আপোনাৰ মানে দুইটা হল মানে মানে মনটো আপোনাৰ বহুত মানে ফুটি্ যেন লাগিব আৰু।
অ ভাল লাগিব দিয়া এবাৰ যাম মই আবেলি আবেলি
আবেলি আপুনি খোজ কাঢ়িব পাৰে মই অ ৰাতিপুৱা সময়টো যাব পাৰে যদি ৰাতিপুৱা সময়ত সময় নাথাকে এ‌ আপুনি আবেলিও‌ যাব‌ পাৰে
সন্ধিয়াও পাৰি।
সন্ধ্যা কথাই কৈছোঁ। সন্ধিয়াও পাৰি, সন্ধিয়া আৰু ভাল লাগে মানে, পৰিৱেশটো মানে বিৰাত ধু, ধুনীয়া পৰিৱেশ এটা হয়। আৰু আপোনাৰ নাতি-ছাত, নাতি আছে, নাতি-নাতিনী যদি আছে আপুনি লগতো লৈ যাব পাৰে, তাতে মানে সৰু ল'ৰা-ছোৱালী খেলিব পৰা বহুত ধৰণৰ মানে এ, তাতে থৈছে মানে। আ, উদ্যান খনৰ ভিতৰত আপুনি, ই, হয় ইচ্ছা কৰিলে আপুনি সৰু ল'ৰা-ছোৱালীক লগত লৈ আপুনি খোজোঁ, খোজোঁ কাঢ়িব পাৰিলে, সৰু ল'ৰা-ছোৱালীক লৈ পেলাই আপুনি তাতে তেওঁলোকে খেলা-ধূলাও কৰিব পাৰিলে, বহুতৰে মানে আপোনাৰ বুঢ়াৰ পৰা একদম সৰু ল'ৰা-ছোৱালীয়ে একে ডেকা-বুঢ়া মানে গাভৰু, যুৱক সকলোৰে কাৰণে মানে ইমান ধুনীয়াকে এখন খুলিছে, তাত মানে আমি এ মানে বহুত, মানে ভালো লাগিছে, চৰকাৰে এইটো নতুনকে বনাইছে এনেকুৱা এখন উইদ উদ্যান মানে পাইছোঁ, বহুত ভাল পাইছোঁ মানে এনেকুৱা গৈ পেলাই। অ', আপুনি যাব পাৰিব, আপোনাৰ বয়সৰ কাৰণে টো হেৰীয়ে দিছে, মানে টিকট নোহোৱাকে দিছে। এনেকুৱা মানে আগতে
আবেলি যাম।
হয়, এনেকুৱা মানে আগতে আছিলে, এ কিন্তু মানে ইমান দীঘল বা এনেকুৱা হেৰি নাছিলে, মানে উম, উদ্যান, সৰু সুৰাকে হয়, আছিলে আৰু কিন্তু এইবাৰহে দেখা পালোঁ ইমান ডাঙ ডাঙৰকে যে, খুলিব পৰিছে চৰকাৰে, মানে ভাবা নাছিলো আৰু। কিন্তু বহুত ভাল কাম কৰিছে। বহুতখিনি সুবিধা হৈছে আৰু ফুলবিলাকো বিৰাত ধুনীয়া। হেৰি, অ' মানে উম, বেলেগ নানা ৰঙৰ মানে নতুন, নতুন ফুল দিছে, মানে ফু ফুলৰ এখন বাগিচা নিচিনা বুলি আপুনি ক'ব পাৰে আৰু, মানে এই, আপোনাৰ চাৰিচুকীয়াকে বনাইছে, কিছুমান ঘূৰণীয়াকে বনাইছে, বহুত ভাল লাগিলে গৈ। আৰু আপুনি হেৰি তাত খালী এটা এ আছে যে, আপুনি খোৱা বস্তু আপুনি লগত নিব নোৱাৰে, কিন্তু আপুনি উদ্যানখনৰ যদি বাহিৰত আহে বিভিন্ন ধৰণৰ দোকান আছে, আপুনি যি খাই মানে। চব চব সুবিধা আছে মানে আপুনি খাব বিচৰা চাহৰ পৰা আৰম্ভ কৰি, ভাত চাতৰ পৰা আম্ভ্ৰ কৰি আপোনাৰ কি কয়, চাত তাত যে, যিবোৰ খাই মানে, সেইবিলাকো আছে মানে। সুবিধা দিছেই মানে সেইবিলাক, কিন্তু সেইবোৰ আপুনি সেইটোৱে আ এটা এ দিগদাৰ যে, আপুনি সেইখিনি বা বুলে আমি তাতেই উদ্যানখনৰ ভিতৰতেই মানে খাই কৰি কিবা এটা মানে খাওঁ আৰু মানে হেৰি কৰিব পাৰো, বহি পেলাই কথা পাতিব পাৰিম, সেইটো আপুনি নোৱাৰে
উম, মো, সেইটো ভাল কৰিছে কাৰণ সেয়া খাই থাকিলে এক চে চেচ কৰা নহব, সময়বোৰো এনেহে যাব। বাহিৰত খোৱাই ভাল। পিছত, এক্সেচাইছ কৰি মেলি বেৰাত ন। তাত খাই থাকিলে তোমাৰ হেৰিখিনি খোজ কঢ়াও নহব। বা, এক্সেচাইছ অহৰ নহব, ব্যাম কৰাও নহব। আৰু পিছত একেবাৰে, আজৰি হৈ পেলে খাই কৰি আৰু গুছি আহিম আৰু তেনেকুৱা কৰিম আৰু। খোৱাটো কথা নহয় বেছি, আচল বস্তু ব্যাম কৰা মনটো ভাল লগা, খোজ কঢ়া সেইখিনি বেছি ভাল লাগিব। মই ভাল কৰিছে কিন্তু দেই, এইটো চৰকাৰে সবৰে সুবিধা কৰি পেলাই। আমাৰ সৰু সৰু ল'ৰা ছোৱালী ছোৱালী বিলাকো যাবলৈ ভাল হব, খেলিবলৈ ন। হেতে সদাই খেলিম খেলিম টোৱে, ভাবিয়ে থাকে তাত বহুত ধুনীয়াকে খেলিব পাৰিব সিহঁতে। এইবাৰ লৈ যাম সিহঁত সদায় আবেলি আবেলি এনেকে। লৈ গৈ পেলাই খেলাম। কেইদিন মান মনটো ভাল লাগে। সিহঁতৰো খেলিবলৈ মন যায় মোৰো ভাল লাগিব। লগত লৈ গলে নহয় জানো? উম, কিমান সোমাই থাকে। তেওঁ এই আবেলি আবেলি যাবলৈ বহুত ধুনীয়া হ'ব
হয় হয়। আৰু হেৰি আপোনাৰ কি কয়, এয়া মানে, আপুনি যেতিয়া সেইবিলাকত সোমাই কৰি আহিল মনটো মানে বিৰাট ভাল লাগি থাকিব। মানে, এনেকুৱা লাগিব আকৌ এবাৰ যাওঁ, আকৌ এবাৰ যাওঁ এনেকুৱা লাগিব। আৰু আচলতে খোৱা বস্তু তো মানা কিয় কৰিছে? তাতে আপুনি যদি খালে ধৰা বস্তু বোৰ তাতে পেলালে মা মানুহ বোৰেটো চৱ সকল এইতো মানে আপোনাৰ য'ত পেলাব লাগে নিদিষ্ট জেগাত য'ত পেলাব লাগে, তাত নেপেলাই। নেপেলোৱাৰ ফলত কি হয় উদ্যানখন লেতেৰা হৈ যায়। লেতেৰা হ'লে, আপোনাৰ দেখিবলে বহুত বেয়া হৈ যায়। সেইকাৰণে মানে সেইকাৰণে মানে চৰকাৰে সেইটো মানে দিয়া নাই। সেইট সেইটোকাৰণে আমি মানে চৰকাৰকো ধন্যবাদেই দিব লাগিব। কাৰণ এইটো এনেকুৱা ব্যৱস্থ তাৰপাছত আৰু তাতে মানে য'ত উদ্যানখনত থাকে মানুহবোৰ যোনবোৰ মানে তেঁওৰ উদ্যানখনৰ চা মানে চাই চোৱা চিতা কৰে সেই মানু্হবোৰে মানে একদম লগে, লগে ঠাই সাৰি, মুচি চাফা কৰি থাকে পানী দি কৰি মানে মানে লগে, লগে আৰু। মানে আপুনি অলপ পৰ খোজ কাঢ়ি গৈ দেখা পালে যে, সেইখিনি জেগাত যদি কিবা ধূলি চুলি পৰিছে আকৌ লগে, লগে চাফ চিকুন কৰি মানে ধুনীয়া কৰি দিয়ে মানে, পানী চানী ছটিয়াই অলপ চাফা কৰি দিয়ে মানে। আৰু ফুলবিলক ধুনীয়া পানী-চানী দি একদম্ ধুনীয়া আৰু মানে, একদম আপোনাৰ হয় হয় ফ্ৰেছ হৈ থাকে মানে দেখিলেই মানে ভাল লাগে।
ভাল লাগে
হয়! আপুনি সেই যাব পাৰিব আপোনাৰ নাতি মই মানে গৈছিলো যোৱা কাৰণে আপোনাক কথাটো ক'লো! মানে আপোনাৰ হয় হয় আপুনি আহিব হয় সিহঁতকো লৈ আহিব উম ভাল লাগিব। অলপ সম দীঘলীয়া সময় লৈ আহিব কিন্তু এতিয়া মানে কাৰণ সেইখন বহুত দীঘল যে এঘণ্টামান আপোনাৰ লাগিবইয়ে মানে, সেইখিনিত আপুনি ইফালে-সিফালে চাই বঢ়ি, খোজ কঢ়ি ব্যায়াম কৰোঁতে। এঘণ্টাটো আপোনাৰ কমছেকম লাগিবই,
লাগিব টো ইমানখিনি আছে যেতিয়া,
ঠিক আছে। আপুনি আহিব হ'ব দিয়ক মই অ মই এতিয়া, ৰাখিছোঁ দিয়ক।
ঠিক আছে, উম।